হেল্ল'
উম চাউণ্ড আহি আছে
আহিছেনে? অহ চাউণ্ড আহিছে ন অহ। তল পাতি ভাল ন
অ-অ
হেল্ল'
আপোনাৰ-আপোনাৰ, হেল্ল' অ'
অ' বাকী আজি আমি কিহৰ বিছয়ত আ',
ভ্ৰমণ অ', হেল্ল'
হয় বাইদেউৱে এ কিৰ অ' কিহত ভ্ৰমণ কৰি ভাল পায়? এনে বাছ, ৰেলগাড়ী বা এৰ'প্লেন।
অ মই এতিয়া ট্ৰেভেল কৰণ কাৰণে বাছো ভাল পায়। লেকিন বাাস মুছ কন চিকনেছ হয়। ত' ট্ৰেইনো ভাল পাওঁ মই।
ট্রেইন।
অ ট্ৰেইনো ভাল পাও।
এনে বাইদেউ আহ আপুনি ট্ৰেভেল কৰোতে আহ পাহাৰীয়া পাহাৰীয়া অঞ্চল ভাল পায়নে নে? চহৰীয়া অঞ্চল ভাল লাগে।
ভাল পাওঁ কাৰণ শট অঞ্চলটো আহ যি সেই সময় যাব পাৰো। কিন্ত উম' পাহাৰীয়া ত' হয় সব চব সময় তুমি নযোৱাৰো কাৰণ লেণ্ডশ্লাইড হয় আৰু দৰ্শ । য়াৰ কাৰণে।
অহ। ত' পাহাৰীয়া অঞ্চলত আহ ভ্ৰমণ কৰিলে কি হয় নেচাৰেল বিউটিবোৰ চাব পাৰি।
অহ অহ।
যেনেকে আমাৰ ৱাটাৰ ফল বিলাক। থাকে আৰু গছ গছ। । চৰাই চিৰিকটিৰ।
অহ নেচাৰেল হাঅ নেচাৰেল বাতাসো আহ লাগিব পাৰো।
তো। এনে বাইদেউ আহ।
আপনি কিয় কোনোটো ভাল পাও। আপনি কোনটো ভাল পাও।
অহ ট্ৰেভেল কৰি হয় মই। আহ মেক্সিমাম পাহাৰীয়া অঞ্চল বেছি ভাল লাগে। আৰু য'ত নেচৰাল বিউটি। টিউবত থাকে তাতে ভাল লাগে যেনেকা আমাৰ অসমৰ ভিতৰতে আছে আমাৰ। হাবলং আছে আৰু এই মাজুলী বিলাক আছে। তে।
আফলঙো ডিমাহাচাও।
ডিমাহাচাও হয় এইবিলাক পাহাৰীয়া অঞ্চল হয় হিলিষ্ট। ষ্টেচন ভাল লাগে আৰু। সেইবিলাকে কয় আৰু আমাৰ ওচৰতে আছে আমাৰ চুবুৰীয়া ৰা। যেনেকৈ মেঘালয় আছে। এইটো পাহাৰীয়া অঞ্চল হয় মানে। প্ৰাকৃতিৰে প্ৰাকৃতিৰ সৌন্দৰ্যৰে ভৰি ভৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখি ভাল লাগে।
অহ। আপুনি ক'ত ক'ত ক'ত আহ গৈ আছে মাত্ৰ ট্ৰেভেলৰ কাৰণে।
আহ ত আমাৰ বাহিৰ। দিল্লী হয় বাইদেউ মই। দেহকীত গৈছিলো না। অহ দুই হাজাৰ তিনত অহ দুই হাজাৰ তেইশত গৈছিলো টু থাউজেণ্ড। টুৱেণ্টি থ্ৰীত অহ। আমি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰিছিলো জাৰ্ণিটো আহ মুঠৰ বৰ একটিন মুঠৰ ওপৰত আমাৰ আঠচল্লি আঠচল্লিশ ঘন্টা ছয়ত্ৰিশ ঘন্টা লাগিলে বাৰু। এ আমি ৰাজধানীৰে গৈছিলো। তেতিয়া গৈকিনি এ নিজামুদ্দীন ৰেলৱে ষ্টেচনত নামিছিলো। তাৰ পৰা আমি নতুন নতুন দিল্লীত আহিছিলো। নতুন দিল্লীত থাকিলো। নতুন দিল্লিত থাকি কিনে তাতে আমি এই পাল আমাৰ ইয়াতে শুনা যায় পালিকা বাজাৰ আৰু সৰোজনী মাৰ্কেট বুলি। সেইবিলাকত ঘূৰিলোঁ। আৰু আমাৰ এ আ' কিন্তু আ' সংসদ ভৱনবিলাক চালোঁ।
মই মই টেন টুৱেণ্টি ফাইভত। আগষ্ট মাৰ্চত গৈছোঁ। দিল্লতত গৈছো।
হয়, আমাৰ ভাল লাগিলে আৰু তাতে অ' চাইছো অ'। ইণ্ডিয়া গেটটো চালোঁ।
অ', মইও চালো।
অ' তাতে ভাল লাগিল বহুত বিদেশৰ মানুহ আহে লগ পালোঁ সিহঁতক।
মই এতিয়া টু থাউজেন্ড টুৱেন্টি বত অ'হৰিদ্বাৰত উম' অ' গৈছো। গৈছো অ' বানাৰস গৈছো। আৰু পাগৰাজ এই ৰাজত গৈছোঁ। ভাল লাগে।
ভাল লাগে হয়। ট্রেভেল কৰি মনত যদি এ কিবা অলপমান যদি অশান্তিও থাকে ট্ৰেভেল কৰিলে ভাল লাগে ন, অ' মানে। হয় ত'
অ'ট্ৰেভেল প্ৰতকৰ কাৰণে ট্ৰেভেল কৰাটো ভাল। বিকজ,
হয়।
ভাল।
হয়। পাহাৰীয়া, পাহাৰীয়া হিচাপে মই গৈছিলোঁ, লাষ্ট অ', টু থাউজেণ্ড টুৱেণ্টি ফৰত গৈছিলোঁ শ্বিলঙত। আ শ্বিলঙত গৈ আহিলোঁ, পিছত শ্বিলঙত বেছিদিন থকা নাই বাৰু এদিনে থাকিলোঁ। বাকী আ আকৌ ফুৰি আহিলোঁ, ফুৰি আহি কিনে গুৱাহাটীতে ৰখিলোঁ। বাকী এনে আ, মেঘালয় বুলি‌ ক'লে, ‌‌তাতে তিনিটা আ, তিনিটা ভাগ কৰা আছে ন' এ পা, এটা গাৰো হিলছ এ এটা খাচ হিলছ এটা জয়ন্তীয়া হিলছ হয়। ত' মই মেঘালয় মেক্সিমাম গাৰো হিলছত যোৱা হয়। চাপজ গাৰো হিলছৰ হেড কোৱাৰ্টাৰ হিচাপে আমি আ, তুৰা
অ', সুন্দৰ-সুন্দৰ-সুন্দৰ প্লেচত আহ, গৈ পালেওঁ মোৰ মনটো ইমান ভাল লাগে। যেটা আহ, ব্যক্তিব কৰাব নোৱাৰে। ব্যক্ত কৰাব নোৱাৰে ইমান। ভাল লাগে। উম। সেইটো।
ট্ৰেভেল কৰিলে ভা ভাল লাগে বাৰু। অ', ত' বিভিন্ন জেগাৰ মানুহৰ লগত চিনাকি হয় আৰু সিহঁতৰ এ, কালচাৰবোৰৰ বিষয়ে কিছুমান জানিব বলে আমি পাওঁ আৰু সিহঁতৰ মানে বেলেগ বেলেগ জেগাত, বেলেগ বেলেগ খোৱা হয়। যেনে যে আমি এবাৰ ট্ৰেভেল কৰিছিলো আহ, ৰাজস্থানলৈ। কিন্তু আমি টো অসমীয়া মানুহ অসমৰ মানুহ। কিন্তু আমি ভাত খাইহে থাকো। আমাকতো অ' মানে পুৱাতো ভাত লাগে ৰাতিটো ভাত লাগে, হয়। আমি তাতে থাকিলো ভাত নোখোৱাকে দুদিনমান থাকিলো। মানে অ'। ৰুটি খাই, খাই থাকিলো আৰু। তাৰমানে ৰুটি বিলাকো বেলেগ বেলেগ ধৰণ বনাই। একদম ভাল লাগে আৰু আৰু তাতে ৰুটি বিলাকৰ লগত পায়। আচাৰ থাকে, দৈ থাক আৰু বিভিন্ন বহ অ', হয়, হয়।
ভাল লাগে।
তাতে আৰু আমি এ সেই কি কয় নাৰ নাৰিয়লৰ কি পানী খাইছিলো। অ', বহুত বহুত মানে মেহেংগা হয় তাতে বহুত দাম হয় আৰু নাৰিয়ল পানীবোৰ। মানে পাৰ্ক অ', পাৰ পিচ হাড্ৰেডকৈ ল'ব লাগে। য'ত নেকি অসমত পোৱা য যায় মানে পাৰ পিচ ফিফটি ছিক্সটিত
ফিফটি অ', অ'। অ', ৰাজস্থান বাহিৰত দেশত উ, অ'। অলপ মেহেংগা হয়। এইটো জিনছ অ'। ভাল লাগে টেবেল ট্ৰেভেল কৰি অৰি ভাল লাগে।
ত' বাইদেউ আপুনি আপুনি ট্ৰেভেল কৰোঁতে কেতিয়াবা এনেকা অসুবিধা হৈছিল নে, অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল নে?
অ', অসুবিধা হোৱা নাই অ', অসুবিধা হোৱা নাই কিন্তু অ' স ট্ৰেইনত অসুবিধা অ', অসুবিধা অলপ অলপ অসুবিধা হয় বাত তোমাৰ অসুবিধা আৰু জলপানীৰ আৰু অ', কি? কিয় কয় আৰু খাৱাত অসুবিধা অল্প হয়
হয়।
অখবি সুন্দৰ সুন্দৰ জিনিচ অ', দেখিবলৈয অসুবিধা অল্প। লৈ - লৈ লোৱা যায়।
হয়।
এইটো আৰু আপোনাৰ হৈছে অসুবিধা?
কেনেকা মানে মনত লবলগীয়া অসুবিধা হোৱা নাই। খিনি, জানিয়ে আহ ভালে ভালে গৈছে
অঁ।
যিমান খিনি কৰিছো
উম।
বাকী আমাৰ এই কেত আমাক সেইবিলাকো। অসুবিধা কৰে তেতিয়া আমি ট্ৰেইনৰ মানে এ' ট্ৰেইনৰ জাৰ্ণি কৰো। আ তাতে কেতিয়াবা মানে এ আপুনি যদিও এচি এচি বুক কৰে তথাপিও মানে, সলীপ বা যেনেৰে ড তাৰ মানুহ বিলাক আহি সোমাই যায়। অ এইটোৱে কেতিয়াবা আহি কিনি অ বেলেগ বেলেগ বেলেগ বেলেগ কোৱেচন ৰাইজ কৰে সেইবিলাক, আমি কেতিয়াবা পাওঁ কিন্তু সেইবিলাক গাবৰ কাৰণে ইমান বেজ, নহয় বাৰু অ হ হয়। স হয় ত ময়ো সেইটোৱে সকলোকে আহ কম যে আহ ট্ৰেভেল কৰক সকলোৱে। ভাল লাগিব যেতিয়া আপুনি মন বোৰ বেয়া থাকে। তেতিয়া ট্ৰেভেল কৰিলে ভাল লাগিব।
অ মন হালকা হৈ যাব
হয়।